হেল্ল।
অঁ কি খবৰ তোমাৰ? হেল্ল।
মোৰ ভাল, তোমাৰ?
অঁ মোৰো ভাল, কি কৰি আছা? হেল্ল।
হেল্ল।
অঁ কোৱা শুনি আছো।
কি কৰি আছা তুমি?
মই বহি আছো, তুমি কি কৰি আছা?
মইো এনেই, একো কৰা নাই বহি আছিলো।
অঁ। পিছে কি খাই কি খালা সন্ধিয়া টাইমত। হেল্ল। হেল্ল। কি খালা?
হেল্
হেল্ল' অঁ কোৱা হেল্ল'
হেল্ল'
মই শুনি আছো কোৱা হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
কি কৰি আছা
ময়ো এনেই বহি আছিলো
অ তোমাৰ পেট আছে নিকি
অ মোৰ পেট আছে মোৰ এটা মান- নি আ আ আ শহাপহু আছে তোমাৰ
মোৰো আছে মোৰ আহ হেৰি আছে
কি পেট আছে তোমাৰ পাৰ অহ
অ
কি নাম ৰাখিছা
অই পিকৌ
পি-ক মোৰো মোৰো শহাপহুটোৰ নাম মই জিকি ৰাখিছো
অ তোমাৰ শহাপহুটো কি খায় হেল্ল'
অ মোৰ ৰেবিদটোক মই আহ মানে ঘাঁহ বেছিকে খাই সি আৰু গাজৰ বিন সেইবিলাক খায়
অ
হেল্ল'
তোমাৰ পাৰটো কেনেকুৱা বৰণৰ